হেল্ল'।
হেল্ল'।
অ', অ', ক'ত আছ? ক'ত আছ?
এ অলপ ওলাই আহিছিলোঁ লগৰ লগত পাৰ্কৰ ফালে৷
অ', অ', ইস্কুল স্কুলৰ পৰা আহিলি আৰু?
অ', আহিলোঁ৷ পৰীক্ষা হৈ আছিলে যে তিনটা বজাত ছুটি হৈছে, আহিলোঁ৷
অ', অ', মই আছোঁ ঘৰত৷ এয়া মানুহ লগাই পেলাই বাৰীখন চাফা কৰালোঁ৷
অ', কিয় লেতেৰা হৈ আছিলে নেকি বাৰী?
লেতেৰা হৈছিল ঢেই হাবি জংঘল হৈছিল যে৷ তাকে মানুহ এটা লগালোঁ তাৰপিছত চাফা কৰালোঁ, এতিয়া মানুহটো সৈতে বহি পেলাই চাহ তাহ খালোঁ৷ অ', খাই পেলাই এই পইচা কেইটা দি পেলাই বোলো পঠিয়াওঁ আৰু৷
উম, উম, ঠিকে কৰিছা৷
চব্জি আনিব গৈছা নে কি?
শাক-চব্জি নহয় এনেই অলপ ওলাইহে আহিছোঁ আমি চবে৷ মিলি পেলাই, এ অলপ এনে ওলাই আহিছোঁ৷ কিমাননো ৰুমটোতে সোমাই থাকিবা ইমান গৰম আৰু সেই
উম, এইবাৰ গৰম বন্ধ কি এক তাৰিখৰ পৰা নিদিব নেকি? নে দেৰিকে দিব বোলে এইবাৰ, আকৌচোন মোক কেইজনী মানে কৈছে আৰু এইবাৰ বোলে দচ তাৰিখ মানৰ পৰা হে দিব দিছে বোলে গৰমৰ বন্ধ।
নাই নাই এই হেৰি প্ৰাইভেট স্কুল বিলাকৰ দহ দিনৰ পিছৰ পৰা দিয়ে, চৰকাৰী স্কুলৰ গোটেই মাহটোৱে গৰম বন্ধ, আমাৰ নাই মানে কি হয় আমাকতো হেইবিলাক কেলেণ্ডাৰখন অফিচৰ পৰাহে বনাই দিয়ে ন। শিক্ষা বিভাগৰ পৰাহে দিয়ে ত' কেলেণ্ডাৰখনত গ্ৰীষ্ম বন্ধ বুলিয়ে আছে জুলাই মাহটো গোটেইটো। বন্ধয়ে হব প্ৰাইভেট স্কুলৰ কিছুমানে ক্লাছ কৰে যে নহ'লে তেওঁলোকক দৰমহা দিবলৈ অসুবিধা এটা হয় যে? সেইটো কাৰণে তেওঁলোকৰ বোলে হেৰি কৰিব আৰু
অ, দহ দিন মান বহাই দিব চাগে? দহ পোন্ধৰ দিন বঢাই দিব তেতিয়াহে এই তাৰমানে আমাৰ তেতিয়া ওচৰৰ মানুহে তেনেকলে সিহঁতৰ জীয়েকজনি যে স্কুলত পঢ়ে কৈছে মই বোলো গৰমৰ বন্ধ হ'ল আৰু পাবাই এতিয়া। কৈছে নহয় বাইদেউ হেৰি নহয় গৰমৰ বন্ধ এতিয়াই নিদিয়ে দুদিন মান দেখিয়ে দিব এ এইবাৰ, সেইবুলি কৈছে মই বোলো অ, আমাৰজনীও চাগে দেৰিকে যদি আহিব নোৱাৰিব আৰু।
নহয় নহয় মানে কি হৈছে অ, এ প্ৰাইভেট ইস্কুল বিলাকৰ এনেকুৱা কৰে চৰকাৰী স্কুল বিলাকৰ আকৌ গোটেই মাহতো গৰমৰ বন্ধয়ে যে? চৰকাৰী স্কুলত সেইটো অসুবিধা নহয় তোমাৰ গোটেই মাহটো গৰমৰ বন্ধই থাকে তাতে কিছুমানে ধৰি লোৱা ডান্স বা নাচ গান এইবিলাক যদি শিক শিকাই দছ দিন মান শিকাও বুলি কলে শিকাব পাৰে আৰু কিছু কত ল'ৰা ল'ৰা ছোৱালী নাহিবই নহয় পৰীক্ষা শেষ হ'লে কত লৰা ছোৱালী স্কুল আহিব।
অ উম -উম -উম- উম স্কুল নাহিলে কেনেকে শিকাব পাৰিবি ন।
অ নোৱাৰে নহয় আৰু ইমান গৰমত মাকহঁতে ল'ৰা ছোৱালী নপঠাব নহয় ইমান গৰম ৰ'দটো ইমান দিছে ন এইকেইদিন সেইটো কাৰণে এতিয়া এদিন পৰীক্ষা আছে সেইটো পৰীক্ পৰীক্ষা হোৱাৰ পিছত ল'ৰা ছোৱালী আৰু আহিব নিদিব আৰু
অ গৰমৰ বন্ধ আহক কিছুমান ফুৰিবও যায় যে?
অ ফুৰিব যায় গৈ গোটেই মাহটোৰ কাৰণে উম উম সেইটোৱে সেইটোৱে। অ নাহে আৰু সিহঁতে ক'ত আহিব
গৰমৰ বন্ধ হ'ল মাত্ৰক আমি যাওঁৱেই আমাৰ মামাহঁত হতৰ ঘৰত যাওঁ মাহীহঁতৰ ঘৰত যাওঁ।
সেইটোৱে-
তেনেকে সিহঁতেও টো যাব ন গৰমৰ বন্ধটোলেকে চাই থাকে অ
তেওঁলোকে আৰু এতিয়া কত আৰু তেওঁলোকে এয়া সেই কৰিব এই অসুবিধা অসুবিধা হয় নহয় গৰমত
অ কিছুমান আকৌ মাক বাপেক হত বহুত দূৰত ফুৰিবও যায়।
ফুৰিবও যাই
অ সিহঁতে কিবা বুক কৰি থৈ দিয়ে ট্ৰেইন চেইন সেই তেনেকে কতনু আকৌ ক্লাছ কৰিব আহিব নাহিবই
গৰমৰ বন্ধ বুলি কলে চবে আগৰ পৰাই গম পায় গৰম বন্ধ গোটেই মাহটো বন্ধইে থাকে ন তে সিহঁতে গো- টে বছৰটো ফুৰিব নগলেও গৰমৰ বন্ধ মাহটো মামাকৰ ঘৰত যাব। ফুৰিব যাব এতিয়া কত স্কুল আহিব কাইলৈৰ পৰা নেদেখা আৰু তেওঁলোকক
অ অ
তেনেকে হলে বিচাৰি ফুৰিব লাগিব ঘৰে ঘৰে গৈ পেলাই ল'ৰা ছোৱালী বিলাকক সেনেকুৱা মাতি মাতি আনিব আৰু নাথাকিব নহয় ঘৰত থাকিবও তো লাগিব ন, ঘৰতো নাথাকিব, তুমি খোলা দিনত বিচাৰি আনিলে বাৰু ঘৰ মানুহেও আহ নিব দিব গাৰ্জেণ্টে হয়, কিন্তু বন্ধ দিনত তুমি আনিব গ'লে ল'ৰা, ছালী ক'ত নিব দিব গাৰ্জেণ্টে, নিদিব নহয় আহিব তেওঁলোকক, অ', সেইটোয়ে সেইটোয়ে। সেইটো কাৰণে, সেইটো এটা অসুবিধা হ'ব। উম বন্ধই বন্ধই একেবা গুচি আহিম আৰু অ' কাইলৈ স্কুল যায় একেবাৰে গুচি আহিম আৰু ঘৰলৈ।
অ'
অ ' এমাহৰ কাৰণে বন্ধ আউ
উম উম অ' অলমান পাইছে এতিয়া আকৌ পেটৰ বিষটো ধৰি থকা হৈছে কি হৈছে আউ
আকৌ আল্ট্ৰা ছাউণ্ড এটাহে কৰাব লাগে নে কি কৰিব লাগে।
বেছিকে বিষ হৈছে নেকি পেটৰ।
উম উম পেটটো বিষাই মাজে মাজে এতিয়া।
গেছটোৰ কাৰণে হৈছে নেকি তাই যে ঔষধবিলাক, নহয় ঔষধবিলাক যে খাই আছে, অ' আৰু একো ভালকে খোৱা নাই যে। খালি পেটতে ঔষধবিলাক খাইছে, সেইটো কাৰণে অসুবিধা হৈছে চাগৈ দিয়া খালী পেটতে খাই ঔষধবিলাক খাই আছে যে সেইকাৰণে তাই অসুবিধা হৈ আছে নেকি?
এনে পায়খানাটো বাৰু ইমানকে হোৱা নাই, আজি এবাৰ নে দুবাৰ গ'ল। ইমান যোৱা নাই।
ইমান যোৱা নাই আৰু, অ' ভাল হ'ব দিয়া। উম উম অলপ দিন ধ এতিয়া ধৰিলে ভাল হৈ যাব আৰু ইমান অসুবিধা নহয় বাৰু তাইৰো, দুদিনমান তাইক ধ ৰ্য্য ধৰিব দিয়া ভাল পাব আৰু তাই লাহে লাহে।
এনেও হওতে পতককে হয়, ভাল হওঁতেত দুদিনমান লাগে ন। তাতে এতিয়া দুৰ্বল হৈ আছে, নোখোৱা নোবোৱাকে অত দিন আজি চাৰি পাঁচ দিন মানে হ'ল, পেটত ভাতে নাযায়।
তাতে নাযায়।
তাতে লেট্ৰিন, লেট্ৰিনটোতো হৈয়ে আছে, উম।
এতিয়া দুৰ্বল হৈছে যে, অসুখ হ'লে ভাত খাব ম'ন নাযায়। টোৱে আৰু, ন?
অ', ভাত খাব ম'ন নাযায়, লেট্ৰিনো হৈ থাকে সেইটো এটা। লেট্ৰিনটো নোহোৱা হলেও, হেৰি হৈ থাকিল হয়।
উম উম তাকেই, সেইটো এতিয়া অকণ বিষ বিষ লাগি আছে যে তাই বিষটো ভাল পাব লাগিব ন লাহে লাহে ভালকৈ, তেতিয়াহে বিষ টো ভাল পালেহে আৰু লগতে তাই বা হেৰি কৰিবা ৰাতিপুৱা মানে গৰম ভাত কেইটামান বনাই পেলাই খুৱাই ঔষদ খা আজি খালি পেটতে বোলে খাইছে ৰুটি খাই পেলাই, ৰুটিটো গেছ যে কালি ৰাতিও বোলে ৰুটিয়ে খাইছে, হয়? সেইটো কাৰণে, ৰুটি খাই ল'লে মানে গেছটো বেছি হৈ থাকে যে। সেইকাৰণে ৰুটি খাই পেলাই তাইক ঔষধ খাব নিদিবা।
নহয় নহয় কালি ৰাতিও ৰুটি খাইছে যে গ'ম পাইছা, কালি ৰাতিও ৰুটি খাইছে, আজি দিনতো ৰুটি খাইছে। অ' গৰম ভাত কেইটামান বনাই খোৱাই পেলাই ঔষধ দিবা তেতিয়া ভাল পাব আৰু, অ'।
তাকে, উম, তেনেকে অতিলেহে অলপমান
উম উম তেনেকে দিলেহে অকণ শক্তি পাব, আৰু ফল মূল বিলাকো খাব দিবা।
অ ফল এতিয়া আনিব ডালিম খালেও বোলো পায়খানাটো বেছি হেৰি হয় বুলিহে দিয়া নাই। এনে কল চল খাই আছে, মালভোগ কল আনি দি ছো সেয়া খাইছে, সেনেকে অ অ। ডালিমটো বোলো এতিয়া দিয়া নাই আকৌ লেট্ৰিন হৈ আছে যে। সেইটো অকণমান টিহুলিয়া নিচিনা। অ জোচ চোচ হে আনি দিও নেক এতিয়া ডালিমৰ জুচটো
অ ন সেইটোকে কৰিবা। ডালিমৰ জুচটো বাৰু খাবলৈ ভালেই এয়া হেৰিতে যে জিঅ' মাৰ্টৰ পৰা আনিব পাৰি যে। জিঅ' মাৰ্টৰ পৰা অৰ্ডাৰ দি দিলেই হ'ল আহি যাব।
অ এতিয়া নেমু টেঙা চৰবত এগিলাচ বনাই দিছো।
নেমু টেঙাটোও ভাল
গৈছে অ অ তাকে চৰপত এগিলাচ বনাই দি থৈ আহিছো। অ এগিলাচ বনাই দিছো খাইছে। সেনেকে খাই থাকিবা লাগিব অ।
উম তেনেকৈয়ে খাই থাকিব দিবা নহলেতোন আও কিনো কৰিব হয় নে নহয়? অসুবি যি হৈ হ'বগৈ তেনেকে খাই থাকিলেহে। তাইৰ হয়তো সেইটো কাৰণে হৈছে দিয়া খোৱা বোৱাবিলাক সময় মিলা নাই যে, তাই খাবলৈ পৰা নাই ভালকে ঔষধ বিলাকো। খাই আছে সেইটো কাৰণে তাইৰ মানে বেমাৰটো বাঢ়ি বাঢ়ি গৈ আছে পেটৰ বিষ
সেইকাৰণে পেটৰ বিষ হৈছে নেকি য়া সুধিব লাগিব আকৌ।
কালি বোলে কি কঁপনি জ্বৰ উঠি গল বোলে ন?
অ অ চেলাইন লোৱাৰ পিছত
অ।
গোটেইজনী মানুহ কপি আছে তাৰপিছতে আ অঁ আকৌ বায়ে কিবা বেজি চেজি দি দিলে গৰম উঠা চেলাইন টো দিলে যে ভাল পালে।
ভাল পালে আৰু লগা লগ
উম উম লাগে লাগে ভাল পাইছে।
চেলাইনটো অকনমান স্পীড গলেও একেবাৰে কঁপি যায় ন।
অ আমি বুজিয়ে নাপালো হয়।
হ সেইটোৱে। তুমি অকলে থাকিলেনো কি বুজি পাবা বা থাকাৰ কাৰণে তেওঁ সুবিধা এটা হৈছিলে ন তোমাৰ। এতিয়া এতিয়াতোন বহুতখিনি হেৰি হৈছে ভাল হৈছে তাই আগতকে নহয় জানো?
অ ভাল হৈছে এ পেটৰ বিষটো আজি দুবাৰমান তিনি বাৰ দুবাৰমান ধৰি আছে পেটৰ বিষ।
অ অ এই হেৰি হৈছে দিয়া গেছৰ কাৰণেও হ'ব পাৰে তাই মানে ঔষধবিলাক খোৱা বোৱাবিলাক বেলেগ বেলেগ হৈ আছে যে। আৰু পেটত একো ভালকে যোৱা নাই কিবা এটা খালে পেটত ধৰিছে সেইটো কাৰণে। পেটৰ বিষটোটো আ অকন অকন এনেও নহয়
চাও আকৌ দুদিনমান ন? দুদিন চাও যদি পেটৰ বিষ টো তেনেকে ধৰি থাকে আল্ট্ৰাচাউণ্ড এটা কৰাব লাগিব।
মানে কি জানা এতিয়া জ্বৰতো তেনেকুৱাই মাথা বিষ পেটৰ বিষ, বমি, লেট্ৰিন এইবিলাকেই হৈছে জ্বৰত গম পাইছা? মূৰত ধৰি গৈছেগৈ জ্বৰবিলাক, কিয় ভাড়াঘৰৰ বা যে সেই বাজনীও লগ অ' এজনী বোলে জীয়েকজনী দেখোন চিভিলতহে আছে বোলে মাত ঠাৎ জ্বৰ উঠি গ'ল সেইটো কাৰণে, আই চি ইউ তহে ৰাখিছে বোলে অ' সেইটোৱে। এতিয়া আই চি ইউতহে ৰাখিছে কেতিয়ালৈ ঠিক হয় ঠিকে নাই পোৱালীজনীও ন, সৰু ছোৱালী। সেইটো কাৰণে, জ্বৰটো বেয়াই এইকেইদিন অ' সেইটোৱে সেইটোৱে। এতিয়া জ্বৰটো বহুত বেয়া অলপ মানে ঠাণ্ডা পানী মানে ব্যৱহাৰ ইমান
অ' আমাৰ আকৌ গৰম ন গৰম আকৌ হেৰি নকৰে যে, গৰম পানী চানী নাখায় যে।
সেইটো কাৰণে উ, গৰম পানী অকন খাব দিব লাগে।
অ' গৰম পানী খাব লাগে গৰম পানী গা ধুব লাগে, নাই নকৰে আউ দে হ'ব দে বাউ ন অ হ'ব দে।